হেল্ল'!
হেল্ল' কোৱা?
অ', নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
কি কৰিছা?
আ, মই এনে আছোঁ আ, তুমি?
ময়ো এনে আৰু শুই আছোঁ, আচ্ছা। নাই খোৱা নাই এতিয়ালে অকমান আগত মানে বাহিৰত গৈছিলোঁ। ফেঞ্চি গৈছিলোঁ আহি পিনে ম'ম' খালোঁ এতিয়া আছোঁ আৰু মানে বনাই আছে মোৰ ৰুমমেট জনীয়ে। আহ, তুমি ভাত খালা?
ভাত খোৱা নাই, ময়ো আৰু মানে বাহিৰত গৈছিলোঁ, এতিয়া অকণমান আগতে আহিলোঁ।
আচ্ছা, আচ্ছা কিয় গৈছিলা বাহিৰত, কিবা কাম আছিলে জানো?
কাম আছিলে আৰু ফুৰিব গৈছিলোঁ আৰু লগৰ লগত, আমাৰ ইয়াতে বিল আছে বিলত গৈছিলোঁ
অ', অ', মানে সঘনাই গৈ থাকা চাগে ন' বিলটোত?
হয়, হয়, গৈ থাকোঁ।
ভাল লাগে নেকি বহুত?
হয়, বহুত ধুনীয়া হয়, এতিয়াতো পদুম ফুল ফুলি আছে।
উম, আচ্ছা তোমাৰ ঘৰৰ ক'ত?
মোৰ ঘৰ গোৱালপাৰা।
আচ্ছা, আচ্ছা। ময়ো গোৱালপাৰা যাম বুলি ভাবি আছোঁ। আ, মানে উম, উম। মানে মোক আ, মানে গোৱালপাৰাখনৰ বিষয়ে কোৱাচোন, মানে তাত কি, কি আছে মানে ধুনীয়া ঠাই য'ত ফুৰিব যাব পাৰি, এনেকুৱা আৰু ইমান তাৰ হু, হু'!
গোৱালপাৰাত মেইনলি তোমাৰ আ' আ, পাহাৰ আছে।
হুম।
আ, শ্ৰী চূৰীয়া পাহাৰ শুনিছানে?
অ', নিশ্চয় শুনিছোঁ, মই মানে তাৰ বাবোতো সেইখন চাবইটো যাম, মানে বহুত মন আছে চাব।
উম, আৰু আৰু তোমাৰ ব্ৰহ্মপুত্ৰ নদী আছে।
অ' সেইটো বাৰু আছে।
শিল আছে।
হুম, হু।
আৰু প্ৰত অ' প্ৰাকৃতিক দৃশ্য তেনেকৈ বহুত আছে, সৌন্দৰ্যও আছে। আছে
পাহাৰো আছে নেকি?
পাহাৰ আছে বাৰু।
আচ্ছা। মই পাহাৰ অ' আচ্ছা আচ্ছা সূৰ্য পাহাৰে আছেচোন আৰু
আৰু আছে আ মই নামটো ঠিক তেনেকে ধৰিব পৰা নাই। বা হাইলাকান্দি নেকি? জনাম
উম উম। তাকেই আৰু। বাৰু অ' মানে মই, মোৰ নলবাৰীত হয়।
হয়, তুমি কোৱাচোন নলবাৰীৰ বিষয়ে।
নলবাৰীৰ বিষয়ে মই কি কম? মানে ঠিকেই আৰু বৰ্তমান আ উন্নয়নৰ ফালে গৈ আছে। লাহে লাহে ডেভেলপ হৈ আছে। আহ বহুত খিনি সলনি হৈছে এই কেইবছৰত বহুত খিনি। মানে ধৰি লওক মানে আ ৰাস্তাই হওক বা মানে ধৰি লওক, বিভিন্ন মানে মানুহ মানে মা সকলো মানে ৰাইজ খিনিয়ে চাব পাৰে, তাৰ মানুহ বিলাকে চাব পাৰে বহুতখিনি সুবিধা পাইছে। আৰু ধৰি লওক ৰাস্তা চাস্তা বহুত ভাল হৈছে, উন্নত মানৰ হৈছে। সেইটোয়ে আৰু লাইক আৰু তাৰ পিছত আমাৰ ইয়াতে চাবলৈ বুলি কলে এতিয়া মই নিজে নাজানো বুলি ক'ব লাগিব। মানে আছে বহুত খিনি ঠাই কিন্তু টো তেনেকৈ যেনেকে গোৱালপাৰা খনত মানে সূৰ্য পাহাৰখন বহুত বেছি মানে আ বুলি ক'ব পাৰি এনেকুৱা নহয় আৰু। মানে এনেকুৱা ঠাই মন্দিৰ আছে, কিবা কিবি। মন্দিৰ আছে কেইবাটাও মানে অ জনা শুনা মন্দিৰ আছে। এতিয়া মান্যতা আছে বহুত তেনেকে। হতকেইটা ততে
সত্ৰও আছে নেকি শংকৰদেৱৰ?
নাই সেইটো মে প্ৰধানত বৰপেটা চাইডে আছে হা। বৰপেটা ফালে আছে।
ওম।
সেইটো আছে আমাৰ তাত নথকা নহয়। আমাৰ ঘৰৰ পৰা অকমান দূৰতে আছে। কিন্তু, অ' মানে সিমান মানে হেই নহয় আৰু মানে সুখ্যাত বুলি ক'ব নোৱাৰিম। ন মানে যি কি নহওক। মানে
আৰু শিল আছে নে নাই? পাহাৰ আছে নে তাই তাত?
নাই নাই আমাৰ তাত বাপেক। থাকিলেটো ভালেই আছিল। মানে হয় হয় একদম আৰু। সেইয়াই আৰু তাৰকাৰণে বানপানীও বহুত ঠাইতে হয় বুলি কব পাৰি। বহুখিনি ঠাইতে হয়। কিন্তু বানপানীৰ আমাৰ ফালেও হয়। মানে, বহুত খিনি অসুবিধাৰ সন্মুখীন
তাত কিবা নদী আছে নেকি? ডাঙৰ কিবা নদী?
নদী বহুত কিতাই আছে ধৰি মানে অ' এক মানে বপ ব্ৰহ্মপুত্ৰতো মানে তলৰ মানে হেৰিয়ত আছে ন। লাগি আছে এইটো ক'ব পাৰি মানে, মাজেৰে যোৱা নাই। তেনেকে বেলেগ সেইবিলাকত যায়, আমাৰতো মানে জিলাৰ মানে তলত হেৰিয়ত মান লাগি গৈছে। কিন্তু আমাৰ মানে জিলাখনৰ হেৰিয়ত মানে পাগলাদিয়া, ফুৰা পাগ উম মৰা পাগলাদিয়া তেনেকৈ কিবা কিবি কেইবাটাও নৈ আছে। যাৰ নাম মই কব মানে গোটেইখিনি কব নোৱাৰিম। বহুত কেইটা নৈ আছে অ' সেইটোৱে আৰু। মানে সেইকাৰণ আমাৰ কি বুলি আছিল? আহ আমাৰ চাগে যিটো কাৰণে বানপানী হয়, সেইটো চাগে আহ ঘুৰা পাগল তেনে কোনটো আছিল? মানে উম মহেই নহয় হা৷ ত' সেইটো কাৰণে মানে, আৰু আমাৰ ঘৰৰ যথেষ্ট ওচৰতে বুলি ক'ব লাগিব, সেইকাৰণে মানে আ-মাৰ বহুতখিনি ক্ষতি হয় ৷এতিয়াতো অকমান ঠিকে আছে কাৰণ মানে বান পানীৰ ফ্ৰন্তত মানে মানুহ বিলাকে, ঘৰ বান্ধিলে বহুত ওখ ওখকে বান্ধিছে, সেইকাৰণে অকমান ধৰি লওঁক কিবা কৈ মানে হে কৰি আছে আৰু চবে কিবাকে বাচি থকা বুলি ক'ব পাৰি৷ নহ'লে মানে এবাৰতো ইমান মানে অসুবিধা হৈছিলে মানে বহুতখিনি মানে দুখ গৈছিলে আমাৰ ক'ব গলে৷আ--জীৱ জন্তু গোটেইখিনি মানে বেলেগ স্থান স্থানত লগোৱা হৈছে তেতিয়া মানে ভাগ কব ত গলে মই মোৰ মই ভাইটি মাম মামাৰ ঘৰত আছিলো৷কিন্তু মানে সেইখিনি সময়ত সেনেকুৱা অৱস্থা হোৱাৰ বাবে দৌৰা দৌৰিকে যাব লগা হৈছিলে৷ কিন্তু এতিয়া দেউতা, পেহী, খুৰা, জেঠি আছিলে৷ তেওঁলোকে মানে ধৰি লোৱা এতিয়া মানে হে হৈ যায় ন? মানে চব অ অ আমিতো তাতে আছিলো বাৰু মামাৰ ঘৰতে আছিলো৷ কিন্তু তাৰ পিছত এনেকে এৰি যাব নোৱাৰে ন? চব খিনি চাব লাগে দেউতাহঁতে তাতে আছিল, মানে এনেকুৱা চিটি মানে অৱস্থা হৈছিলে মানে বিচনাৰ ওপৰত বিচনা পাৰি মানে সেনেকে থাকিও মানে কেনেকুৱা হৈছিলে ত' সেইখিনিও চুইছিলে মানে এইখিনি মানে মানুহ ডুব যোৱা যেন হৈছিলে৷ বহুত অসুবিধা হৈছিলে৷ সেইটোৱে আৰু মনত পৰিলে ভয়ো লাগে কাৰণ মানে দেউতা মানে কেনেকুৱা আছিলে পানীত মানে ইমান পানী হৈছিলে মানে বুকলৈ অহা হৈছিলে৷একদম মানে পাহি যাব ধৰিছিলে, এনেকুৱা খাল বিল থাকে ন? এইবিলাকৰ এনেকে পানী কতে লৈ যাব ধৰিছিলে৷এনেকেটো ভাবিলে ভয়ো লাগে আ অ
আৰু গভমেণ্টৰ পৰা তোমালোকে কিবা সহায় পাইছা নে নাই? তোমালোকৰ তাত যেতিয়াৰ পৰা
খিনি পাইছো, অ বহুত খিনি পাইছো ক'ব গ'লে, আ হেই মানে আছে আৰু বিপদৰ সময়ত আছে বুলি ক'ব পাৰি আৰু তুমি বেলেগ কথা কোৱা৷
আৰু লাষ্ট কেতিয়া হৈছিলে অ সুধিব পাৰিম নেকি?
মোৰ মনত নাই হা মানে হৈছিলে বহুত মানে বছৰ হোৱা নাইতো৷ যোৱা বছৰ আগৰবাৰ মানে হৈছিল চাগে হা মইও আছিলোঁ৷ আ মই আছিলো তেতিয়া, কিন্তু মই বহুত ভয় লাগিছে মই কান্দিছিলো হা কাৰণ মানে যিটো অৱস্থা মই দেখিছিলো দেউতাৰহঁতৰ কথা কলো ন যে উটি যাব ধৰিছিলে সেইখিনি, মানে বহুত খিনি মানে সেই হৈছিলে আমাৰ, অসুবিধা হৈছিলে
হয়, আৰু খাদ্য পানীৰ ব্যৱস্থা কেনেকে?
তেতিয়া মানে এতিয়াহে এতিয়া কি ক'ম মানে, সেইটোৱেটো ডাঙৰ কথা হৈছে, খাদ্য পানী আনিব যাওতে অসুবিধা মানে আৰু সেইখিনি মানে আমাৰ যিখিনি মানে ধৰিলওঁ ঘৰৰ পৰা য'ত মানে দোকান আছে সেইখিনিলৈ যাব লাগে, বেছি দূৰ নহয় কৰবাত দুশ মিট টাৰ মানে হ'বো দুশ মান দুশ আঢ়ৈশ মিটাৰ মান হ'ব৷ কিন্তু যি আমাৰ মানে ঠাইখিনি কেনেকুৱা, আমাৰ ক'ব গ'লে আগতে আমাৰ ঘৰটো য'ত আছে গাঁওখনৰ ভিতৰত আটাইত দ ঠাই আছিল হা, সেয়ে আমাৰ তাত বানপানী বহুত বেছি হয় আমাৰ খিনিত৷
অ,
তাৰ পাছত সেইখিনি ঠাইত আমাৰ সেইখিনি ঠাইত মানে কেনেকুৱা অকণমান তললৈ মানে অলপ আহিব লগা ত' সেইখিনিত বহুত বানপানী হয় আৰু সেইখিনিত যাব লাগিলে মানে বহুত সুবিধাৰ সন্মুখীন হ'ম। মানে মানে কি বুলি কয়, আহ ডে ডেকা মানুহ বিলাকৰ ধৰি লওক গললে আহি যায় পানী খিনি। চ' মানে, সেই হৈ যায় আৰু, ধৰি লওক অসুবিধা হয় কেতিয়াবা। এ যাব নোৱাৰেও। এতিয়া খোৱা লোৱাৰ অসুবিধা হয়। যি আছে ঘৰত সেইখিনি বনাই খাব লগা হয় বা আহ, মানে তেনেকে আৰু হেৰি কৰিব লাগে জীৱনতটো কটাব লগা হয়, আৰু মানে বা নোখোৱাকেও থাকিব লগা হয়, এনেকুৱা অৱস্থা হয়। আৰু যদি গম পোৱা যায় যে, মানে বানপানী আহিব। তেতিয়া মানে কি হয় আগতে অকমান কিছু বস্তু আনিও থোৱা হয়, মানে যিখিনি মানে কামত আহে আৰু। আৰু দীৰ্ঘদিন ধৰি থাকিব পাৰি। সেনেকুৱা ধৰণৰ বস্তুখিনি আনি থোৱা হয়। একদম প্ৰয়োজনীয় বস্তুখিনি। এনেকে আৰু চলিছে আৰু। আৰু লগতে বানপানী হ'লে মাছো আহে ন। মাছো পোৱা যায়। সেনেকেও মানে চলা গৈছে আৰু আগত যেতিয়া সৰু আছিলোঁ তেতিয়া সেইখিনি মনত আছে, ভাল লাগিছিল বাৰু। মই ভাল পাইছিলোঁ কিন্তু সেইখিনি বানপানী হোৱাতে।
উম, এনঞ্জয় কৰিছা ন?
উম, এতিয়া, তোমালোকৰ ফালে বানপানী হয়নে নাই?
আমাৰ গোৱালপাৰা জিলাত তেনেকে মই যোনখিনি ঠাইত থাকোঁ আৰু মই গোৱালপাৰা জিলাৰ, বাপুজী নগৰৰ গোৱালপাৰা টাউনৰ ভিতৰতে হয়,
শ'লমাৰি নহয় জানো?
শ'লমাৰি হয়, বাট অ', বাপুজী নগৰ মানে দুটা ঘৰ আছে মোৰ।
হম?
মানে দুই জেগাত খৰচ।
কেনেকে?
বাপুজী নগৰত আৰু শ'লমাৰী।
কেনেকৈ?
তেনেকে আৰু। মানে দুই জেগাতে ঘৰ।
আচ্ছা। মানে তোমালোক মানে কোনে, ক'ত থাকা। এতিয়া, বাপুজী নগৰত থাকানে? তুমি শ'লমাৰীত থাকা?
অ', মানে পেৰেণ্টছটো থাকে শ'লমাৰীত। আৰু তাত ঘৰ বনাই থোৱা আছে তাত। থাকোঁ কেতিয়াবা, মই আহিলে আৰু ঘৰত। আৰু বানপানী তেনেকে নহয়।
বাপুজী নগৰত কোন থাকে? তোমাৰ লগৰ মানে, কোনোবা থাকেনে নাথাকে?
এতিয়াতো কোনো নাই।
আচ্ছা, মানে আগৰ ঘৰতো নেকি তাতে?
হয়, হয়, আগৰ ঘৰতো।
আটচ্ছা, ঠিকে আছে বাৰু।
উম, বিশে-বিশেষ হে তেনেকে মানে বানপানী নহয় আৰু।
অ', অ'। দিয়া বাৰু এতিয়া ৰাখিছোঁ হা। ভাল লাগিল কথা-পাতি।
ঠিক আছে, ঠিক আছে।
শুভৰাত্ৰি।
শুভৰাত্ৰি।